নমস্কাৰ হয় অহ, আপোনাৰ খবৰ খাতি ভালেনে?
ভালেই আপোনাৰ?
হয় মোৰো ভালেই বাৰু বাকী হে আপোনাৰ ঘৰৰ সকলোৰে ভালেই নে?
সকলোৰে ভালে, আপোনালোকৰ ভাল নে?
হয় আমাৰো ভালেই বাৰু, কিন্তু মোৰহে অকমান হয় কিন্তু মোৰহে অকণমান শৰীৰটো এহ, অসুস্থ হৈ আছে।
হয়।
এহ, এই ইমান গৰমত আমি এই খেতি পথাৰত কাম বন কৰি আছো যে সেইবাবে মোৰ অকমান স্বাস্থ্যটো বেয়া হৈ আছে বাবে মই আপোনাক এটা বিশেষ দৰকাৰত ফোন মাৰিছিলো যে আপোন আমাৰ এই আ-আহিনৰ এক দুই তাৰিখ মানে হ'বও পাৰে যে
হয়। হয়-হয়। হেল্ল', - হেল্ল', হেল্ল', হেল্ল'